হেল্ল' হয় নমস্কাৰ হয় হয় হয় মোৰ এনে মাতটো শুনিছনে আপুনি
নাই নাই নাই শুনিছো শুনিছো আপোনাৰ অলপ আপোনাৰ পৰা অলপ সময় বিচাৰি আছো দিব পাৰিবনে
হয় কি কৈছে
আপোনাৰ পৰা অলপ সময় বিচাৰিচো দিব পাৰিবনে আপুনি
হয় হয় হয় হয় আছো আছো আছো কওক
ঠিক আছে আপ আপোনাৰ আপুনি আৰু মোৰ মাজত গতিকে সেইটোৰ ওপৰত আপুনি আপোনাৰ যেনেকে জানে আপুনি তেনেকে কব
হয় হয় কওকচোন
আমি সাধাৰণতে আপোনাৰ যোন নেকি স্বাস্থ্য চবতকে ডাঙৰ বস্তু আমাৰ স্বাস্থ্য স্বাস্থ্য থাক কিলে চব সম্ভৱ হয় যিহেতু গতিকে আমি চাই ওপৰত আমি অলপ আলোচনা কৰিম
হয়
গতিকে আপোনাক মই সুধিব বিচাৰিছো যে আমি সাধাৰণতে স্বাস্থ্যৰ প্ৰতি কেনেকুৱা যতন লোৱা উচিত ভালে ৰাখিব কাৰণ
হয় নিজৰ স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে হয়
তাৰ ওপৰত আপ আপুনি অলপ কওক
হয় হয় মানে এতিয়া আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হলে
কিছুমান খাদ বা এনেকুৱা আমাৰ আহ দৈনিক আহ অ ব্যয়াম বা এক্সাৰচাইজ এনেকুৱা কিছুমান অ শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰাও মানে কি আমি নি নিজৰ শৰীৰটো সুস্থ ভাৱে ৰাখিবলৈ পাৰো আৰু হয়
সেইটোৱে সেইটোৱে এতিয়া আপোনাক মই কম মানে নাই নাই ঠিক আছে নিশ্চয় পাইছো কথাটো কি হ'ল আমি এ স্বাস্থ্যতো যতন ল'বৰ কাৰণে ভালে ৰাখিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমাৰ কাম আছে বা সেই কামবোৰ বা নিয়ম অ নিয়ম বুলিয়ে ক'লো মই সেইমতে যদি আপুনি চলে তেনেহলে
হয় হয় হয়
আপোনাৰ বিষয়ে
হয় কওকচোন
শুনিছে
হয় হয়
হয় এতিয়া চাব আপুনি চাব গলে আপুনি চাব গলে বিভিন্ন ক্ষেত্ৰত আমি খাদ্যৰ ক্ষেত্ৰত সাধাৰণতে আমি স্বাস্থ্যৰ অৱনতিৰ হোৱা দেখা যায়। সেইটো কাৰণে আমি খাদ্যৰ প্ৰতি একদমে যত্ন লোৱাটো উচিত যিকোনো খাদ্য খোৱাৰ আগত আমি ভালকৈ কি কৰি তাৰ মানে কি হয় চাই চিতি খাব। লাগে কথাটো সেইটো কাৰণে কৈছো যে বস্তুতটো ভাল নে বেয়া বস্তুটো কেতিয়াৰ হেল্ল'
হয় শুনি আছো শুনি আছো
নিশ্চয় মানে যিকোনো আমি বস্তু এটাক হয় যিকোনো খাদ্যয় আমি খোৱাৰ আগত সেই খাদ্যটো কিমান খিনি দূষিত হৈ আছে বা কেনেদৰে ভালকে আছেনে নাই ভাল হ'বনে নাই বা খাদ্য টো খালে আমাৰ কিবা ক্ষতি হব নেকি দেহৰ সেইখিনি বস্তু আমি অতিকৈ জৰুৰী আমি জানিব লাগিব চাব লাগিব। তেতিয়া সেই ক্ষেত্ৰত আমি ধৰক যদি বস্তুটো অ আমি চাই নাখাওঁ বা ভালকে নচোৱাকে আমি ডাইৰেক্ট খাই দিওঁ তেতিয়া কিন্তু আমাৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক হব সেইটো কাৰণে স্বাস্থ্যৰ প্ৰতি আপোনাৰ বহুত যত্ন লোৱাটো উচিত তেতিয়াহে আপোনাৰ স্বাস্থ্য ভালে থাকিব তাৰোপৰি আপোনাৰ আহ খাদ্যৰ লগতে আপোনাৰ যিখিনি দোলাৰ নেকি আপোনাৰ ব্যায়াম এক্সাৰচাইজ আ যিখিনি আপোনাৰ মৰ্ণিং কৰিব লাগে বা ইভিনিং কৰিব লাগে পাৰিলে আপোনাৰ দুই টাইম ব্যায়াম বা যিখিনি যোগাসন যিখিনি থাকে আমাৰ হয় এইখি নি যদি আপুনি অ কন্টিনিউ কৰিব পাৰে যদি আপুনি সদায় এইটো যে মোৰ এইটো কাম হিচাপে ল'ব পাৰে তেতিয়াতো আৰু বহুত বেছি ভাল আপোনাৰ স্বাস্থ্যৰ কাৰণে ত' তেনেকোৱা ধৰক খাদ্যৰ লগতে আপুনি শৰীৰৰ শৰীৰ চৰ্চা যিটো আমি সাধাৰণতে ব্যায়াম ৰাতিপুৱা খোজ কঢ়া সোনকালে উঠা তাৰোপৰি আপোনাৰ আমি ৰাতিপুৱা উঠিয়ে মুখখন ভালকে ব্ৰাছ কৰিব। কুহুমীয়া পানী খাব লাগে খাই পিনি খোজ কাঢ়িব লাগে ভালদৰে আপুনি ৰাতি এ শুৱ টাইমত ভালকে শুব ললে টাইমত শুব লাগে টাইমত উঠিব লাগে ত' এইখিনি আমাৰ যিখিনি আমি সচৰাচৰ আমি ব্যৱহাৰ কৰো সেই ধৰণে যদি আমি চলিব পাৰো বা চলো তেতিয়াহলে আমাৰ স্বাস্থ্য নিশ্চয়কৈ ভালে থাকিব মই ভাবো
ঠিক কথা কৈছে অহ
আপুনি তাৰ বিষয়ত কি কব
হয় মই মই যিখিনি মোৰ ক্ষেত্ৰত বা বাৰু মই যিখিনি বাৰু নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ মই ব্যৱস্থা মানে প্ৰয়োগ কৰো আৰু যেনেকোৱাকে ৰাতি ৰাতিপুৱা অলপমান খচ কাঢ়িবলৈ বা অহ খোজকাঢ়ি আহি অলপ কুহুমীয়া পানী দাঁত মুখ ভালকৈ ধুই কুহুমীয়া পানী খোৱা এনেকোৱা মোৰ মই নিজৰ দৈনিক জীৱনত সেইটো মানে ব্যৱহাৰ কৰো আৰু বা কৰিবলৈ চেষ্টা কৰো সেইটোৱে আপোনাৰ ক্ষেত্ৰত আপুনি এইটো ব্যৱহাৰ কৰেনে
মই নিশ্চয়কৈ মই যিমান খিনি পাৰো মই স্বাস্থ্য প্ৰতি বহুত যতন লওঁ আগৰ পৰাই মই যতন লওঁ এতিয়াও মই স্বাস্থ্যৰ প্ৰতি বহুত বেছি যতন কৰো বহুত যেতিয়া কাৰণ কিয় স্বাস্থ্যটো আমাৰ ভালে থাকিলেহে আমি বিভিন্ন ক্ষেত্ৰত কাম কাজৰ বাহিৰে যিকোনো আমি কামত আগবাঢ়িব হ'লে প্ৰথম আমাৰ স্বাস্থ্যটো ভালে থাকিব লাগিব যেতিয়া ঠিক হয় নিশ্চয় আপোনাৰ যেতিয়া শৰীৰটো ঠিকে থাকিব তেতিয়াহে আপুনি বেলেগ কাম কৰিব পাৰিব হয়নে নহয় গতিকে চবত কে গুৰুত্বপূৰ্ণ বস্তু হ'ল আমাৰ স্বাস্থ্যটো আমাৰ হেল্থ আমি এইটো বস্তু হাড্ৰেড পাৰ্চেন্ট যতন ল'ব লাগিব তেতিয়াহে আমি বেলেগ কামবোৰ কৰিব নিয়াৰিকৈ তেতিয়া আমাৰ যিকোনো ক্ষেত্ৰত বা আমাৰ জীৱনত আহ বেলেগ বেলেগ কাম বোৰ কৰিব কাৰণে আমি ধুনীয়া তাকে সময় পাম বা হ'ব সুবিধাজনক হ'বত যেতিয়া আপোনাৰ ধৰক আহ স্বাস্থ্য টো বেয়া তেতিয়াতো আ পুনি কোনো কামেই কৰিব নোৱাৰিব হয় নে নহয় নে আপুনি ভালকে খাব পাৰিব নে ঘূৰিব পাৰিব ফুৰিব পাৰিব নে কিবা আমি কাম কৰিব পাৰিব। সেইটো কাৰণে স্বাস্থ্যৰ যতনটো অতিকৈ প্ৰয়োজনীয়। আমাৰ জীৱনত প্ৰত্যকৰে প্ৰয়োজনীয় কিন্তু তথাপি কিছু মানে আপোনাৰ কি হয় যেনেকে ধৰক আপোনাৰ নিচা জাতীয় দ্ৰব্য সেৱন কৰে। ভাং খাই এইবিলাক খাব নালাগে আমি এইবিলাকতো স্বাস্থ্যৰ প্ৰতি একদমেই হানিকাৰক। পালে কাৰ যিটো আমাৰ স্ব আমাৰ স্বাস্থ্য সদায় ভাল বস্তু খিনি বিচাৰে ভালকে ভাল বস্তু কি একচেপ্ কৰে বেয়া বস্তু কিন্তু একচেপ্ নকৰে। তাৰমানানে আপোনাৰ কি হয় ধৰক যেতিয়া যেতিয়া আপুনি শৰীৰটোত আমি বেয়া বস্তু খিনি দি থাকিম দি থাক লগে লগে আমাৰ শৰীৰটোৱে লাহে লাহেকৈ দেমেচ হৈ থাকিব। ঠিক আছে ঠিক আছে তেতিয়া আপুনি ভাল বস্তু এটা দিব
ভাল গুণটো হ'ল যে আমি এনেকোৱাকে আমাৰ দৈনিক জীৱনত অহ নিজৰ অহ ব্যয়াম যোগাসন এইবিলাক মানে নিজৰ জীৱনত ৰাখিবই লাগে, আৰু তাৰ পাছত আমাৰ খোৱা খাদ্যটো হয় তাৰ পাছত আহিল খোৱা খাদ্যতো এতিয়া ৰাতিপুৱাৰ আহাৰত কি খাব এনেকোৱা যে আমাৰ গেছ হোৱা ৰ কাৰণে আমি কিছুমানে মানে কি ভাজি পুৱাই পুৱা, পুৱা, পুৱা ৰাতিপুৱাৰ টাইমতে মানে ভাজি ছবজী বা পুৰি এইবিলাক খাই দিয়ে গেছ হৈ যায় তেনেকোৱা মানে খাব নালাগে মোৰ হিচাপত
হয় একদম আপুনি ৰাইট কথা কৈছে শুদ্ধ কথা কৈছে গতিক সেইটো সেই কাৰণে মই আপোনাক অলপতে ক'লো যে খোৱা লোৱাৰ ক্ষেত্ৰত একদমেই গুৰুত্ব দিয়াটো উচিত কাৰণ, যিটো বস্তু আপোনাৰ খালে ক্ষতি হয় যে আপুনি গম পায় যে এইটো বস্তু মই খালে মোৰ কিবা গেছ হ'ব বা নতুবা কিবা হব গতিকে সেইটো বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া। যদি আপুনি গম পাইছে তেতিয়া তেতিয়া নাখাব কাৰণ কিয় যদি আপুনি খায় তেতিয়া আপুনি হ কাৰণ বা স্বাস্থ্যৰ কাৰণে এই বস্তু বেয়া হব আৰু গতিকে আপোনাৰ স্বাস্থ্যটোৰ প্ৰতি আপুনি যদি গম পায় যে এইটো বস্তু বেয়া স্বাস্থ্যৰ কাৰণে খাব নালাগে তেতিয়াহ'লে মোৰ মতে মই কও খাব নালাগে কিন্তু আপুনি বেয়া বুলি জনাৰ পিছত যদি আপুনি খাইছে এইটো আপোনাৰ বহুত ডাঙৰ ভুল হৈছে। ঠিক আছে তেতিয়া আপোনাৰ অ তেতিয়া আপোনাৰ ত
হয় হয় কওকচোন
অ হেল্ল' অ কথাটো হ'ল আপোনাৰ হয় ঠিক আছে কাৰণ যেতিয়া আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব সময়মতে খোৱা লোৱা, বা যি চাই চিতি খাব এতিয়া আপোনাৰ স্বাস্থ্যৰ কোনো ধৰণৰ ক্ষতি নহয় গতিকে তাৰ ভিতৰত আপুনি নিজে নাজানে আপুনি ডক্তৰ হওক বা আ ঘৰৰ যিখিনি আপোনাৰ অভিজ্ঞ ব্যক্তি আছে অভিজ্ঞ- মা দেউতা তেখেত লোকেতো বহুত অভিজ্ঞ যে এইটো খালে কি হয় সেইটো খালে কি হয়। হয় নাই ত' তেখেতলোকৰ পৰা আমি পৰামৰ্শ লোৱাটো উচিত, আহ জানি বুজি যিকোনো কাম কৰা উচিত, খোৱা লোৱাৰ ক্ষেত্ৰতে হওক ঘুৰা ফুৰা ক্ষেত্ৰতে হওক গতিকে চব ক্ষেত্ৰতে পৰা স্বাস্থ্যতো জড়িত হৈ আছে এইটো নহয় যে আপোনাৰ অকল খোৱা লোৱাৰ ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্যটো বেয়া, সেইটো কথা নহয়
পতক হয় হয়
হয় হয় নিশ্চয়, আপোনাৰ স্বাস্থ্যটো বহুত বহুত ক্ষে হয়, সেইটোৱে আপোনাৰ স্বাস্থ্যটো আপোনাৰ স্বাস্থ্যটো বহুত ক্ষেত্ৰত বেয়া হব পাৰে অকল যে আপুনি খালেই যে বেয়া হব্ তেনেকোৱা কথা নহয়, আপুনি ঘুৰা ফুৰাৰ পৰা, কত কি কৰিছে তাৰপিছত আপুনি কেনেকে কি এ শুইছে নুশুইছে ৰাতিপুৱা কিমান দেৰিলৈকে শুইছে কেতিয়া উঠিছে, ত' সেইবিলাক ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্য বহুত খিনি ক্ষতি হোৱা দেখা যায়, সেইটো কাৰণে আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলৈ হলে গোটেইখিনি ফালৰ পৰা আপুনি যতন ল'ব লাগিব। খোৱা লোৱাৰ পৰা আপুনি ঘুৰা ফুৰাৰ পৰা যিকোনো অ বস্তু আপুনি কৰবাত কিবা এটা কৰিব গৈছে, বা কিবা খাইছে কাৰ লগত কি কৰিছে গোটেই খিনি বস্তু আপুনি কি কৰিব লাগিব, চাই চিতি কাম বোৰ কৰিব লাগিব, তেতিয়াহে আপোনাৰ স্বাস্থ্যটো ভালে থাকিব।
হয় হয়, আমাৰ এনে স্বাস্থ্যৰ পৰিৱেশৰ এইটো মানে সংযোগ হৈ থাকে আমাৰ এতিয়া ঘৰ দুৱাৰ চাফ চিকুণকে ৰাখিলেহে
হয় হয় একদম ৰাইট
হয় হয়।
আপোনাৰ এ খোৱা লোৱা থকা সেইবিলাক সদায় আমি পৰিষ্কাৰ পৰিচ্ছন্ন ভাৱে থাকিব লাগে তেতিয়া আমি বহুত ক্ষেত্ৰত বেমাৰৰ পৰা বা বহুত ক্ষেত্ৰত আমি স্বাস্থ্যৰ পৰা আমি এ বেয়া হোৱাৰ পৰা আমি হেৰি থাকো গতিকে সেইবিলাক আমাৰ
হয় হয় হয় হয় হয় স্বাস্থ্যত স্বাস্থ্য ভালে থাকে না হয় কওকচোন হয়। হ'ব হ'ব বাৰু ৰাখো।
হয় আপোনাৰ পৰা বহুতখিনি কথাই মই জানিলো। তাৰপিছত মইয়ো আপোনাক কিমান খিনি কথা কলো আপুনি গম পালে। গতিকে ভালে লাগিলে বাৰু আপোনাৰ লগত এইটো বিষয়ত আলোচনা কৰি স্বাস্থ্যৰ বিষয়ত গতিকে আগলৈ আপোনাক কিবা সুধিব লগা থাকিলে আপোনাক কল কৰিম।
হয় হয় সুধিব
ঠিক আছে।